শুনিছো শুনিছো।
কি কৰি আছ?
এ ভাত খাই বহি আছো
কিহে খালী ভাত?
হেৰি। দব দব।
ডিমৰ দম।
অ ডিমৰ দমটো তই কিহে খালি?
মই, খোৱাই নাই। বনাইছোহে।
কিহে।
পটল আলু ভাজি, তাৰপিছত, দালি বনাইছো তোৰ হেৰি মগু আৰু মচুৰ মিক্স।
উ মেডিচিন খালি?
মেদিছেন নাই খোৱা। খামহে। ভালে আছ?
আছোঁ। এক্সাম কেনেুৱোৱা গল?
হম্?
এক্সাম কেনেকুৱা গল?
এক্সাম ভালেই গল। তোৰ কেনকোৱা গল? হেল্ল'।
অহ।
হেল্ল'।
হেল্ল'।
তোৰ এক্সাম কেনেকুৱা গ'ল।
ম ভাল লেই গৈছে।
কিমান কৰিলি।
আহ মষ্টলি কৰিছো। লাষ্টৰ ছিক্স নম্বৰ আৰু নাই সেইটো হেৰি দিছিলো। গটো তাৰ পৰা অলপ অকমানিক কৰিছো বাকীখিনি।
অহ।
আৰু এটা নাই কৰা কিবা যে ইফ এই গাৰ্লছ লাইক আইচ ক্ৰীম ডেঞ্চি লাইক চকলেট সেইটো সেইটোও নাই কৰা।
আহ অঁ'হ। ঠিকেই আছে। আকৌ বাৰ তাৰিখে আছে।
বাৰ তাৰখে পাছ বেলা।
অ প্ৰয়োজন ন তাৰ কাৰণে।
তাৰ কাৰণে পঢ়িছো অলপ অলপ।
তাৰাতো আজিৰ পেপাৰখনৰ যিখন আছিলে। তাৰ লগতে মিল থক কৈছ ন আহিব।
ন মিছিং লাৰনিংটো বেলেগ।
প্ৰায় ৰিলেটেডেই।
অ চম কৰিছ ন চ ব কম।
কিন্তু মানে এইটো নহয় যে তাৰ নাহে মানে অলপ হ'লেও হা আশাটো আছে।
অলপ সৰু এক দুই নম্বৰ কথা আহিব পাৰে।
কাৰণ সেইটোতো তাৰ ভিতৰতে বৰ আনৰ টপিকটো।
উম।
বাকী ঘৰত ভাল।
ঘৰত আছে আৰু তহঁতৰ।
উম ভালে ভালেই।
উম।
এবাৰ পৰিক্ষীয়া। শিক্ষা খতম হোৱাৰ পিছত খানা এটা খাব পাৰি।
খানা ন প্ৰাইভেট নে পিকনিক টাইপত।
সেইটো এতিয়া চোৱা যাক কেনেকৈ হয়। ফলয়। কবিতাটো চাবলাগিব। ক'ত
চবে যি চবেৰ। হয় ওচৰতে খাই দিব পাৰিম।
উম। সেইটোৱে। চব লগত পাতিব লাগিব কথাটো।
উম। বেছিভাগে নো বহুতে নাযাওঁ বুলি কো ঘৰলৈ বেছি যাব ন।
তাৰপিছত।
আৰু যে আমাৰ কথাবোৰ ওচৰৰেও আকৌ আঁতৰত মানে কিমান ওচৰত আঁতৰত হলে বেছি নাযাবই
অহ
খৰচ হ'ব বুলি এনেকে ঘৰে যাবকে বেছিভাগ যেতিয়া
সেইটোৱ হয়
নাই কৰিব লাগিব
আগতে সুধাবলে কোন কোন থাকিব? কোন কোন নাথাকে
গোটেইকেইটাৰ লগত আলোচনা কৰিলে আমি কথাটো ভালকৈ পাতিব পাৰিম। ভালকে কথাটো পাতিলে তেতিয়াহে গম পাম কি হয় কি নহয়?
উম ভটিং এটা কৰিব পাৰি, কোন কোন থাকিব কোন কোন নাথাকে বা কেতিয়া যাব। তই একজাম সটম‌ হোৱাৰ পিছতে যাই দিবি নে থাকিবি, থাকিবি কেইদিনমান?
একজাম খটম হোৱাৰ পিছত থাকিব লাগিব। আকো ক্লাছ কৰিব নহয়, ক্লাছ আৰম্ভ হ'বই।
এডভানস ক্লাছটো?
চাই লওঁ এতিয়া মেডিকেলৰ চাৰ্টিফিকেটো আছে আছেই। এতিয়া ক্লাছ নকৰাকৈ সেইখনো দি পেলাই আমি বেলেগত এতিয়া যাব পৰা এতিয়া অসুবিধাটো হৈ আছে।
ক্লাছটো হয় আছে আৰু নক কৰিবও পাৰে এইবাৰ এডভান্স ক্লাছ, যিহেতু ইণ্টাৰ্ণশ্বিপ হব ওৱান মানথৰ
ইণ্টাৰ্ণশ্বিপ হ'লেও এইটো অহা মাহৰ পৰাহে হ'ব এতিয়াতো এইকেইদিন খালীকে এনেই থৈ নিদিয়ে নহ। আগৰ পৰা যিহেতু ক্লাছ কৰিয়েই আহিছে এতিয়াও কৰিবই।
উম
তই কিয়, হাহ
কি হ'ল? অহ শুনি আছো কঅ উম
তই কেলে ইণ্টাৰ্ণশ্বিপ কৰিব নাযাওঁ?
মোৰ অলৰেডি হৈ থকা কাৰণে আকৌ অকনমান ঘৰত থাকিব লাগিব, অলপ কাম আছে।
ঠিকে আছে সেইটো হয় বাৰু ঘৰটোত লাগে নহয় মানুহ এটা
উম
কিন্তু কৰা হ'লে ভাল আছিলে চাৰ্টিফিকেট আৰু এখন পালিহেঁতেন।
স হলে এমাহ দিন গোটেই তাত থাকিলো আৰু অকমান পদিনা ইমান দূৰত
সেইটো হয় আগতে ওচৰতে আছিলে ওচৰতে থাকোতে স হয় কিন্তু এতিয়া তাৰপা থাৰি কৰিব দিগদাৰ হব নহয়। খালি ভৰি খোজ কাঢ়িছ যে এনেই অ অনলাইনটো মানে প্ৰথমকেইদিন অনলাইন কলাছ কৰিব সি হয়ত তাত থকাৰ ব্যৱস্থা হোৱা নাই সেইকাৰণে সিহঁতে অনলাইন ক্লাছ কৰিম বুলি কৈছিলে।
উম
প্ৰথমৰ যিখিনি থিয়ৰী ক্লাছ সেইখিনি সিহঁতে হা হা
এইটো অনলাইন আগতে পোন্ধৰ দিন অনলাইন হ'ব পাছত আগৰ প্ৰথম দিন পোন্ধৰ দিন হে অনলাইন হব পচক দিন এ তাত হব বুলি কম্প কৰিলো ন বই
নহয় পোন্ধৰ দিন অনলাইন নহয় সাতদিনমানহে হ'ব কাৰণ সিহঁতৰ যিখিনি ষ্টুডেণ্ট আছে সেইখিনি সিহঁতি সে পৰীক্ষাৰ কাৰণে সিহঁতে ছুটি দিয়া নাই তি দিয়াৰ পিছতহে সিহঁতি তাত থকাৰ ব্যৱস্থাটো কৰিব মানে এইটো থকা ব্যৱস্থাটো নোহোৱাৰ কাৰণে মানে সিহঁতে থিয়িয়ৰী ক্লাছখিনি অনলাইন কৰিব।
উম
সেইখিনি অনলাইন কৰাৰ পিছত প্ৰেক্টিকেলখিনি পিছত ফায়স প্ৰজেক্ট এটা দিব।
আচছা
কৰিবলৈ যাব লাগিব এতিয়া থকাৰ যিহেতু ব্যৱস্থাটো হোৱা নাই সেইকাৰণে মানে সিহঁতি সেইখিনি সেইদিন অনলাইন ক্লাছ কৰিব বুলি কৈছে।
উম
সিহঁতৰ মানে থকাৰ ছিট কেপাচিটিটো বহুত কম আমাৰখিনি হোৱা নাই তাৰ আগত বেলেগ ডিপাৰ্টমেণ্টৰ ক্ষেত মানে দি দিলে দুখন কলেজৰ
উম তাৰ ল'ৰা ছোৱালীও বহুত বেছি মাৰ ইয়াতকে
উম সেইটো হয় থাকিবই আৰু
হেল্ল'
হেল্ল'
অ শুনছনে শুনিছেনে
শুনিছো শুনিছো
শুনিছনে হেল্ল' হেল্ল'
হেল্ল'
কছ নাই
শুনি আছো শুনি আছো তই শুনিছ নাই
অ শুনছো
আহ মোৰ নীট খতম মানে মই এটাৰ পৰা হস্পট লৈ আছোঁ
অ অ অকছিলো
উম এই এয়াৰটেলৰ এইটো দিগদাৰটো আছে কেলে জানো মোৰ লগত এনেকুৱা নেটপেকটো খতম হৈ যোৱাৰ পিছত মানে ফাইভ জি নচলা হৈ যায়
এইটো হয় এনে ফাইভ জি দেখুৱাই আহো নেটো খতম হৈ যায় মোৰতটো লিমিট লাগি যায় মানে ঘপককে খতম হৈ যায় থ ফাইভ জি শ কৰিলেও নচ ফৰ জি স্পীড ফৰ জকৈ্ল হৈ যায় মাজে মাজে
এবাৰ চিম খুলিলোঁ ফোন চুইচ অফ কৰিলোঁ নাই একো নহ'লেই
উ এইবোৰ কৰি লাভ নাই সিহঁতে কিবা নিজে জানি বুজিয় কৰে নেকি ঠিক ন আ ৰাতি যোনটো সমান মানুহ শুই থাকে বেছিভাগ তেতিয়া সময়তো উ
উম, সেইটো কাৰণে মই সিহঁতৰ যিটো সিহঁতৰ যি হেটো এয়াৰটেল থেংকছ এপ আছে, সেইটো আনস্তল কৰি দিলো। তেতিয়া সিহঁতে ডাটা ট্ৰেক কৰিব নোৱাৰে নহ
ডাটাটো নম্বৰ হিচাপে ট্ৰেক্ট কৰিব
উম, মানে কিমান ইউজ কৰিলোঁ, সেইটো হিচাপত উম
উম এইটো সেইটো আৰু, হেৰি কৰিলেতো আমিহে চাবনো, কিমান ইউজ কৰিলো।
মানে এ তোৰ থাকিলে তোৰ মানে জি পি এছৰ নিচিনা কাম কৰে ন এতিয়া মানে এপটো নাথাকিলে সিহঁতৰ অকমান দিগদাৰ হয়।
উম, আচলতে থাকিও সেইটো কৈও নাই আনলিমিটেড ফাইভ জি বুলি তিনিশ জি বি দিয়ে আৰু মই যিমান চাইছো দিয়া লেকে টো দুশ বিশ নে ত্ৰিশ চল্লিশ এনেকুৱা হ'লে ফাইভ জি অফ হৈ যায় তাৰ পিছত অকল ডেইলি ডাটাহে দিয়ে।
আৰু হ'ব দে।
উম, হ'ব দে অ'।